হেল্ল'। হেল্ল'। অহ মাতটো আহিছে নে।
অ আহিছে বন্ধু কোৱা কোৱা।
অহ আজি ক'ত গ'লা বোলে ক'ত গ'লা।
আজি এনে অলপ এইফালে অলপ। মানে আজি যাম বুলি ভাবিলোঁ মন্দিৰত গলোতো অলপ আজি কামাখ্যা মন্দিৰত অলপ গৈছিলোঁ।
কি কোৱা কাৰ লগত।
এ মই মোৰ লগৰ এটাৰ লগত গ'লো। মানে অ মেলা চলি আছে অম্বুবাচীত। ত যাব লাগে ন সেইটো কাৰণে‌ আজি যাই আহিলোঁ
অ কি কিহত গাড়ী নিজৰ গাড়ী নে নে ভাড়া।
এ বাছত গ'লো। তুমি কি কৰিলা বাছত এ গলোঁ এনেকে আমি লগৰ মই মোৰ লগৰতো বাছত গলোঁ, এনেকে গেজাই এটাই ফুৰি ধৰি গুছি আহিলো। সেইটো ভাল লাগিল যাই। তুমিয়ে যাব পাৰিলা তুমি কিয় নাহিলা। তুমিতো আহিব পাৰিলা আমাৰ লগত।
মোকচোন লাগেন নধৰিলে
অ নহ'লে মই তোমাক ফোন মাৰিছিলোঁ তুমি ফোন উঠোৱা নাছিলা।
এই মোৰতো আহা নাই চাগে মই শুই আছিলোঁ চাইলেণ্ট কৰা আছিল মানে ফোনটো।
অ মই ফোন মাৰিছিলোঁ কেইবাৰমান তাৰ পিছত তুমি ফোন নোঠালা, তাৰপিছত বোলো তুমি নোযোৱা এইটো কাৰণে তোমাক নক কলো আৰু যেতিয়া আমি যাই পালোঁ তাত তাৰপিছত। অ আমি যেতিয়া তাতে যাই পালোঁ। তাৰপিছতহে তুমি মোক ফোন মাৰিলা।
অ আজি আমাৰো আছিল কিবা এটা মানে মহৰম।
অ আচ্ছা আচ্ছা।
মহৰম আছে তাকে।
ঠিকে ঠিকে বাকী কি খবৰ খবৰ পাতি কেনেকে তোমাৰ বন্ধু।
আছোঁ আছোঁ ভালে আছোঁ কি কৰোঁ আৰু‌ বেকাৰ বৰ্তমান এনে আছোঁ ঘৰতে।
অ অ বুজিলোঁ কথাটো কোৱা।
কি কম এতিয়া মানে হেৰী কি বুলি কয়। গৰমটো বহুত হৈছে।
কিন্তু ঠিকে কৈছা বন্ধু এই ঘৰত বহুত গৰম দি আছে বন্ধু। সেইটো কাৰনে ত বাহিৰত অলপ ওলাই আহিলোঁ অলপ মানে ঘৰৰ ফালে। ফেন চেন লগাই দিছো তথাপি তথাপিও বহুত গৰম দি আছে তো অলপ পাই পিনে আমাৰ এইখে অলপ পথাৰত তাৰপাছত পথাৰত আহিলো অলপ অলপ বহু বতাহ চতৰ পাওঁ গছ গছনি পৰা।
উম এতিয়া এতিয়া তুমি তুমি আছা কত মানে ঘৰত
ঘৰত নাই এই ঘৰৰ ওচৰতে আছো ঘৰৰ ওচৰতে আছো অলপ।
অ মনে কাষত কাৰ লগত
এ মই অকলে আহিছো।
ছোৱালী
নাই নাই সেইবোৰ নাই আৰু বাকী তুমি কোৱা
মই আৰু কি মই মই খেলা খেলিলো এইমাত্ৰ ইণ্ডিয়া ইণ্ডিয়াৰ খেলা চালোঁ সাৰিল ইণ্ডিয়া।
বেয়া লাগিল শুনি কথাটো একো নাই খেলা। ধাৰা আজিকালি চলি থাকে আৰু সেইটোতো কোনো ৰখাব নোৱাৰা এই এ আজি জিকেল কালি হাৰিবতো হৈয়ে থাকিব।
উপায় নাই আৰু কি কওঁ আৰু এতিয়া।
সেইটোৱে সেইটোৱে বাকী ভাত চাত খালা নে খোৱা নাই বন্ধু।
ভাত নাই ভাত আমাৰ ৰাতি বাৰটা নহয় চাৰে এঘাৰটা বাজি যায়। ইমান দেৰি মানে অকৌ দেৰিকে বনাই চব লাহে লাহে গলে আৰু জল্দি খোৱাৰ অভ্যাস নাই মানে মোৰ ইমান। চবে দেৰিকে খায় দেৰিকে খাওঁ গৰমত। খাই বই লাহে লাহে খাওঁ আৰু এই গৰম যি গৰম
উম ঠিকে কৈছা বাৰু ত বহুত গৰম দি আছে অ। আজি তাতে গলো ইমান গৰম তাতে মানে পাহাৰত উঠি থাকাত আমি বহুত গৰম পাইছো সহ্য নোহোৱা গৰম
ক'ত পাহাৰ কামাখ্যা।
অ সেইফালে যে পাহাৰটো যে উঠি গৈছিলো আমি। খোজকাাঢ়ি গৈছিলো খোজকাঢ়ি গৈছো অহ কোৱাচোন।
আ কামাখ্যাত মই যোৱা নাই যাব লাগিব কিন্তু একবাৰ।
আহিবা বহুত ভাল লাগে আৰু এই মেলা টাইপত মই খোজ কাঢ়ি পিনে যাব লাগে নহয় আৰু মজা কষ্ট কৰি পিনে যায় তাতে আমি যাতে যাই পাওঁ মানে যাৰ গমি চাইদ নো এ পাহাৰ যেতিয়া খোজ খোজকাঢ়ি খোজকাঢ়ি যাওঁ একদম তপ তাৰছত পিছত আমাৰ মন্দিৰটো পালোঁ বহুত ভাল লাগে‌ যে। মানে তাতে শান্তি পায় টা মানে মানে এটা তাতে কিবা এটা পাৱাৰ আছে নাজানো কি আছে মানে তাতে গলে শান্তি একদম। তাতে যাই ভাল লাগে তোমাকো ভাল লাগিব তাতে যাই।
অ যাম এইবাৰ গলে মোক কবা ফোন কৰি। কোন নহয় এবাৰ মোক লগে যাওঁক কাৰণ লৈ কি মোক লৈ আহিবা আকৌ ঘৰলৈকে আহিবা এবাৰ
অ অ ঠিকে ঠিকে আ চাও দিয়া বাকী আৰু। অ বাকী জী জীৱনটো কেনে চলি আছে? এইকেইদিন কাম চাম কিবা ভাবিলা নে ভাবা নাই।
এ নাই কি ক'ম আৰু বাপা অ কাম আৰু আজিকালি নায়ে বেছি ডিগ্ৰী চিগ্ৰী কৰি একো লাভে নাই ইমান পঢ়িলো ডিগ্ৰী পাছ। একো নাই বেকাৰ এইবোৰ চব
সেইটোয়ে আজিকালি পঢ়া মানে ভেলু ইমান নাইকিয়া হৈ গ'ল অ আগতে মানে কি মনত আছে নে আমাৰ মানে দেউতা এনেকুৱা কৈছে মোৰ মানে লগৰো বোলে কৈছে সিহঁৰ দেউতা বোলে তেতিয়া বোলে ক তেতিয়া বোলে- হাই ডিগ্ৰী বা হাই ছেকেণ্ডেৰি ষ্টুডেন্ট বিলাক বিলাক লৈ লৈ নি নিজে কাম দিছিল বোলে চৰকাৰে বোলে এনেকুৱা বোল শুনা পাইছো সঁচা নে মিছা মই নাজানো। কিন্তু আজিকালি এনেকুৱা হৈ গৈছে এনেকুৱাই কৈছে কিন্ত সঁচাই এনেকুৱা মই জানো কাৰ আজিকালি কি ক'ল ডিগ্ৰী ইমান পঢ়া মাষ্টাৰ ইমান পঢ়া শুনা পিছত মানুহৰ চাকৰি টাকৰি একো নাপায়।
উম এই আমাৰ ৰ আমাৰ এইকিটা মানে আব্বাৰ এইকিটা কি কৰে। ভাই ভাই বুলি কল কি কৰ ভাই অ। আব্বাৰ ভাই মানে মেট্ৰিক পাছ চেকেণ্ডৰী সেনতৰ কি ধুনীয়া ধুনীয়া চাকৰি। ৰিটাই হৈছে এতিয়া পইচা পায় থাকে আগতে মানে মেইন আছিল। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডৰী যদি তুমি মেট্ৰিক পাছ কৰিছা তেতিয়া। মোটামুটি বিশ ত্ৰিশ হাজাৰ চাকৰি পাইছিলে। যদি হাইছেকেণ্ডৰি ছেকেন ইয়াৰ এতিয়াতো কব নালাগে। ন বহুত এতিয়া মানে চব ল'ৰা ছোৱালী ওলাই পঢ়ি পঢ়ি মানে চব ডিগ্ৰী পাছ কিবা পাছ আইটিয়া কিবা কিবি পঢ়ে। কাক কাক চাকৰি দিব চৰকাৰে? সেইকাৰণে আৰু এইবোৰ কৰিছে।
সেইটোয়ে ঠিকে কৈছা। তুমি কথাটো বিশেষকৈ, এতিয়া আৰু কি কৰিবা? এতিয়া আৰু আমি সেইটোতো আৰু ঠিক কৰিব নোৱাৰো নহয় এতিয়া। আৰু আৰু এইটোৱে, কষ্ট কৰি যাব লাগিব। কষ্ট কৰি গ'লে আৰু হ'ব এইটো আৰু। এতিয়া অলপ কা।
উম। অ' আজিকালি এনেও। এইবোৰ ইমান পৰিপাটি ভাব নাই, স্কিল লাগে আজিকালি, অকল স্কিল হ'লে অকল ভালকে এটা। এইটো পৰা কাম কৰিলো হয়।
সেইটোৱ ঠিকে কৈছা। বাকী আৰু কোৱা,
পালা নাই?
নাই নাই, ইয়াতে অলপ বহি আছো মানে। এইটোৱে ইয়াতে ঘৰত বহুত গৰম। অলপ দেৰিকৈ। যাম, বাৰটা-এটামানত যাম। জাইকেনে দাইৰেক টোপনি মাৰি দিম। অ' জাইকেনে টোপনি মাৰি দিম। অ' নহয় বন্ধু, মানে লাইন নাই ঘৰত।
অ' অ'।
মানে বহুত গৰম দি আছে ন, সহ্য নোহোৱা হৈ গৈছে, ত টো অলপ বাহিৰত আহি গ'লো।
অ' ঠিকে আছে। কি ক'বা আৰু, অ' লাইনো এই গৰমত বহুত। যায় দেই।
সেইটোৱেটো বন্ধু। সহ্য কৰিব নোৱাৰি ইমান গৰম দি আছে। ইফালে আৰু কেইদিন পুৰা, কিদৰে গৰম! আজি ইমান গৰম। আৰু ঘৰত আহিলো, ঘৰত অহাৰ লগে লগে চাওঁ, লাইনে নাই।
পইচা, অ' লাইনৰ ককিন্তু এটা বেয়া, পইচা কিন্তু বহুত। লয়। কিন্তু লাইনতটো নিদিয়ে বেছি। ঠাণ্ডা দিনত কিন্তু ইমান। পইচা নাকাটে। কিন্তু লাইন পায়। কিন্তু গৰমত ইমান পইচা কাটে, মাহে মাহে ইমান পইচা। দশ বিশহাজাৰ টকা কাটে, কিন্তু। লাইনো নাথাকে, বেছিভাগ।
অ' ঠিকেই কৈছা তুমি, বন্ধু। বাকী আৰু সেইটোৱে, ঠিকেই ক'লা বাকী তুমি কথাবোৰ। তোমাৰ কথাত একদম ঠিক। বুলি ভাবিলো। এইটো আৰু চাওঁ এতিয়া কি হয়! লাহে-লাহেতো আৰু এতিয়া। বাকী আৰু তোমাৰ কি ক পঢ়া-চৰা গোটেই সম্পূৰ্ণ হ'ল নেকি?
কি ক'লা? কি ক'লা শুনা পোৱা নাই।
পঢ়া-চঢ়া কম সম্পূৰ্ণ হ'ল নেকি?
পঢ়া মানে, অ' ডিগ্ৰীটো পাছ কৰিলো, বি এ।
অ'। এতিয়া কিবা মাষ্টাৰচ-চাষ্টাৰচৰ কিবা কথা ভাবিলা নেকি?
এতিয়া, এইবোৰ ভাবা নাই। এইবোৰ কৰি। পঢ়িব মন নাই আৰু। পঢ়-পঢ়িব, কিমান পঢ়িম আৰু! ভাগৰ লাগি গৈছে, পঢ়ি পঢ়ি। আৰু ইটো পঢ়িলে কিবা হ'ব, ইটো পঢ়িলে কিবা হ'ব। চবে সেইটোৱে কয়। এ কিবা এটা পালি কৰিম আৰু লাহেকে। এতিয়া কিবা কাম-চাম বিচাৰি আছো।
অ' আচ্ছা ঠিকে, মই যদি পাই যাওঁ যদি কাম-চাম কিবা তোমাক মই জনাই দিম দিয়া এইটো। হা ঠিক আছেনে? অ' চাওঁ, মই একদম তুমি মোক এইটো আগতে ক'ব লাগিছিল, মই এটা কাম পাইছিলো। তোমাক মই জনাব পাৰিলো হয়।
কি কাম?
মানে এইটো মানে অলপ ডেলিভিৰি বয়।
অ' ডেলিভিৰি, ডেলিভিৰিটো আমাৰ ইয়াতো আছে।
মানে ভালেই পদ, দৰমহা দি আছে।
ডেলিভিৰি থাকিলে কি হ'ব! মোৰ কাড়ী নাই নহয়, লাইচেন্স নাই মোৰ। নিজৰ গাড়ীয়ে নাই মোৰ। গাড়ী চলাব নাজানো মই।
অ' এইটোতো সমস্যা হয় তোমাৰ এটা। শিকি লব পাৰা আৰু যে শিকি লোৱা, সেইটো হ'লো শিকিব যোৱানাই যদি শিকি লোৱা।
শিকিব পাৰো কিন্তু মই নিজৰ গাড়ী যে শিকিব মই বেলেগৰ গাড়ী হক শিকিলে পৰি চৰি যাব আকৌ খৰচা।
অ বুজিলো লৈ লবা নহ'লে এটা গাড়ী ছেকেণ্ড হেণ্ড এটা লৈ ল'বা বেছি নলয়তো।
এ ল'ম ল'ম ভাবি লৈ ভাবি আছো এতিয়া নহয় অলপ দেৰিকে ল'ম। ছাব্বিছটো জা দুহেজাৰ ছাব্বিছটো যাওক। এতিয়া নদৰে এতিয়া। বাকি আজি কি ৰাতি আমচা
ৰাতি গম নাপাও চাগে মাংস বনাইছে চাগে।
মাংস কিহেদি?
মাংস এইটো গম নাপাও, গম পাইছো মাংস আনিছে বুলি গম পাও বাকী তোমাৰ কি বনাইছে আজি ঘৰত?
আমাৰ এই মাত্ৰ নেকি, দোকানৰ পৰা হেৰি আনি কি কয় এইটো পনিৰ পনিৰ।
পনীৰ আচ্ছা আজি পনীৰ খাব মানে তুমি।
পনীৰ খাম আজি অলপ, ভাল লাগে খায়।
খাই তুমি বহুত ভাল পোৱা মানে?
ভাল পাওঁ হয় মানে আমাৰ মুৰ্গী থাকে সদায় থাকে আমিতো আমনি লাগিছে মুৰ্গী কিমান খাবা হয়। প্ৰহমত।
এইটো ঠিকেই কলা। কথাটো হয় ভালে কৈছা ইমান খা মানে কিমান খাই বহু এটা বস্তু সদায় সদায় ভালো নালাগে, মাজে মাজে সলনিও কৰিব লাগে সেইটো সলনিও কৰিব লাগে। হোয়াই মাজৰে এনেকুৱা আৰু, বাকী ইয়াতে বহুত মহ হৈ গৈছে ইয়াত।
অ খধাদি গছ তলত।
অ গছত অলপ বহি আছো অলপ পানী এটা বঢ়িয়া বতাহ দি আছে।
অ গছৰ তলচ উম, মহ হ'ব মহতো হ'বই।
বাকী কিবা কৈছিলা তুমি কোৱাচোন কিবা কৈ আছিলা নহ? কোৱাচোন, কিবা কব খুজিছিলা কোৱাচোন এতিয়া?
অ নাই নাই এই কিবা এটা কব খুজিছিলো পাহৰিলো কি কম পোৱাছিলো?
আচ্ছা আচ্ছা ঠিকে।
বাকী খবৰ চবৰটো ভালে ন?
অ ভালে ঠিকে।
মা -দেউতা ঠিকে আছে।
অ আছে আছে, তোমাৰ?
আছে আছে ঠিকে আছে, এ দেউতা অলপ মাজে মাজে পেছাৰতো উঠে। এইটো অলপ দিগদাৰ।
ডক্টৰক দেখাই ল'বা ঠিক হৈ যাব, ডক ত দেখাই দিবা একবাৰ কি হৈছে। টেবলেট চেবলেট খাব দিলে লাহে লাহে কমি যাব।
অ অ ঠিক আছে, হ'ব দে পিছে ৰাখো ফোনটো।
অ দিয়া ঠিক আছে।